অ' হেল্ল'!
অ' নমস্কাৰ! আপুনি ভালে আছেনে?
আছো আছো বৰ্তমান ভালে আছো।
অ' আচ্ছা হয় হয় হয়, ভালে আ
ঠিক আছে।
অ' কেনেকা এইফালে বতৰবিলাক কেনেকুৱা আছে এতিয়া?
বৰ্তমান এইকেইদিন আমাৰ ফালে বতৰটো। এইকেইদিন মানে গৰম দিন না? আ' কেতিয়াবা ভাল, কেতিয়াবা বেয়া, সেইদৰে চলি আছে আৰু। এ কেতিয়াবা মানে খুব মানে ৰ'দ দিয়ে। কেতিয়াবা আৰু বহুত বৰষুণো দেয়ে। এইকেইদিন গৰম-ঠাণ্ডাকে চলি আছে আৰু। আৰু পিছে, আপোনাৰ ফালে?
হয়, এতিয়া মানে সেনেকুৱাই আমাৰ এইপিনেও সেনেকুৱাই। আজিতো বহুত গৰম দিছে।
হয়'!
ৰাতিপুৱা যোৱাকালি অলপ বৰষুণ আছিলে। কিন্তু আজি বহুত মানে বেছিকে গৰম দিছে আ।
হয় হয়।
ত' আটচ্ছা না আমি এই সময়ত আজি পৰিৱেশৰ বিষয়ে অলপ কথা পাতিম আৰু ন'?
অ'কে ঠিক আছে! পাতিব পাতিব পাৰা আপুনি হয়।
হয়। ত' পৰিৱেশ বুলি কলেতো আৰু এনেকুৱাই ন' আমাৰ যিটো নেকি অ' প্ৰকৃতি ন'। যিটো নেকি প্ৰাকৃতি আমাৰ যিটো নেকি পৰিৱেশ। পৰিৱেশৰ যি যিটো নেকি সৌন্দৰ্য। উম, ইয়াৰ ওপৰতে আজি আমি অলপ কথা পাতিম। ত' প্ৰথমতে মই অলপ কম, তাৰপিছত মই আপোনাৰ পৰাও জানিব বিচাৰিম।
অ' ঠিক আছে।
হয়, এইটো আমাৰ প্ৰথমতে এইটো কি বুলি কয় আমাৰ পৰিৱেশ কলি না পৰিৱেশ কলি আমাৰ যিটো কি বা অ' যিটো নেকি কি ক'ব এইটো আমাৰ এইটো এৰিয়া ন বা যিটো আমাৰ পৰিৱেশ বা আমি যি অঞ্চলত থাকো ন' এইটো আমাৰ যিটো পৰিৱেশ। হয়, হয় এই পৰিৱেশটোতো যেনিবা পৰিৱেশ ক'লে এতিয়া যেনিবা আমাৰ অকল কিবাটোয়ে নহয় যে, তাতে মানে পৰিৱেশ বুলি মানে চব গোটেই এটো লৈ পেলাইহে যেনিবা এটা পৰিৱেশ হয়, যেনেকা পাহাৰ নদী-নদ মানুহ গছ-গছনী জীৱ-জন্তু ন টো লৈ পেলাইহে যেনিবা এটা যিটো নেকি প্ৰকৃতি আমি কয়, ই প্ৰকৃতিটোৰ আহ, যিটো মানে সৌন্দৰ্য্য না, আমি এইটো মানে গোটেইটো লৈ পেলাই আমি আমাৰ এই প্ৰকৃতিতটো যেনেকুৱা আমি ক'ব পাৰে আৰু কি তাৰপিছত উম, ত সেইকাৰণে এইটো আমাৰ যিটো নেকি প্ৰকৃতিৰ সৌন্দৰ্য ন? এইটো মানে চব খিনিকে আমাক আহ, কি আছে? প্ৰয়োজন আছে আমাৰ। দৰকাৰ আছে, ইয়াতে কাৰণ কিয়নো কাৰণ ইয়াতে যদি গোটেইখিনি আহ, এই পৃথিৱীৰ যদি এই পৃথিৱী পৃথিৱীত যদি মানে অকল পৃথিৱীটোৱে থাকিলে হেঁতেন না গছ-গছনি, জীৱ-জন্তু যদি নাথাকিলে হেঁতেন না তেনেহ'লে এ এইটো এইট এইটো আমি পৰিৱেশ বা কিবা আমি তেনেকুৱা এইটো ক'ব নোৱাৰে আৰু নহ? কাৰণ হয় কাৰণ ইয়াতে পৰিৱেশ এটা যেতিয়া আমি কয় না তেত তেতিয়া মানে চব খিনি বস্তু তাতে আহি যায় আৰু কি না, মানুহৰ পৰা লৈ জীৱ-জন্তুৰ পৰা লৈ, পাহাৰ-পৰ্বতৰ পৰা লৈ, না নদ নদী পেনে গছ-গছনি যিমান বিলাক আছে না, এই সকলো বিলাকক লৈ পেলাই যেনিবা এইটো আমাৰ যিটো নেকি প্ৰকৃতি না, যিটো আমাৰ পৰিৱেশ আমি সেইটো আমি ক'ব পাৰো। তো সেইকাৰণে, এতিয়া এই পৰিৱেশটো এই পৰিৱেশটো যেনিবা এতিয়াতো, আমাৰ এই তেতিয়াৰ সময়টো যেনিবা বহুত যেনিবা আগতে আমি কোৱা শুনিছে যে, মানে আগৰ পৰিৱেশ বিলাক বহুত বেছি ভাল আছিলে, কাৰণ কিয়নো আগতে মানে হয় আগতে মানে জীৱ-জন্তুবিলাকো বেছি আছিলে, গছ-গছনিবলাকো বেছি আছিলে। যাৰ ফলত কি যেনিবা এনেকা মানে, বেছি এতিয়া আমি যেনেকা বহুত গৰমত আমি এতিয়া ভুগি আছো ন? কিন্তু, মানে আগত আগত চাগে তেনেকুৱা মানে, ইমান তেনেকুৱা গৰম চাগে নাছিলে কিজানি হ'ব পাৰে। কিন্তু, মানে আগৰ মানুহবিলাক আগৰ মানুহ মানে আগৰ মানুহ বিলাকে কোৱা অনুসাৰে আৰু চ' সেইকাৰণে কিহৰ কাৰণে হৈছে? কাৰণ এতিয়া আমি, এই পৰিৱেশ টো যেনিবা এতিয়া বহুত যেনিবা, কি বেয়াৰ ফাললৈ গৈ আছে কাৰণ কিয়নো মানুহবিলাকে ডেইলি মানে, গছ- গ -গছ বিলাক কাটি, কাটি চাফা কৰে। বাগান বনাই, ঘৰ বনাই না, এনেকা বহুত মানে জংঘগল এৰিয়াবিলাক চাফ কৰি কেনে, মানে দিনক দিনে যদি মানে ডেইলি যদি কাটি থাকিলে ক'ত আৰু পৰিৱেশ ভাল থাকিব ন?
হয়, হয়, আপুনি কোৱাটো হয়।
হয় ত সেইকাৰণে এতিয়া যেনিবা, ই পৰিৱেশটো যেনিবা আমি এতিয়া নিজেই সে, মানে এতিয়া, নিজে নষ্ট কৰি থকা নিচিন হৈ আছে আৰু না আমি মানুহ বিলাক নিজে মানে, আমাৰ পৰিৱেশটো মানে আমি, নিজে নষ্ট কৰি লৈ আছে, কাৰণ জনে আমি জানো পৰিৱেশ আমাৰ আই, তি সক সকলো বিলাকৰ যেনেবা কি, জীৱ-জন্তু মানুহ ন সক সকলো বিলাকক থাকাৰো অধিকাৰ আছে, কাৰণ মানুহ যদি থাকে, আমাৰ গছ-গছনিও থাকিব লাগিব। কাৰণ গছ-গছনি যদিও নাথাকে, তেনেহ'লে আমি এতিয়া, এনেকা গৰমটোকে সহ্য কৰিব পাৰা নাই না। তেনেহ'লে আকৌ মানে, গছ-গছনি বিলাক আৰু বেছিকে কমি গ'লে, আকৌ যেনিবা আৰু যিটো নিকি গৰমৰ তাপমানটো, বেছি মানে বাঢ়ি যাব বুলি কেনে মই ভাবোঁ আৰু
হয় আপুনি কোৱাটো ঠিকে আছে, হয়।
হয় তো সেইকাৰণে, যেনিবা আমি এতিয়া পৰিৱেশটো আমি ভাল আ পৰিৱেশ এটা আ সৃষ্টি কৰাটো তাৰমানে গোটেইখিনি যেনিবা আমাৰ মানুহৰ হাততে থাকেই আৰ ত' সেইকাৰণে আমি পৰাপক্ষত যেনিবা আমি পৰিৱেশ টো গছ গছনি লগোৱা বা গছ হয় আমাক যেনিবা গছটো লাগে আমাক কিছুমান কামৰ কানে লাগে কি তেনেকাই আমি গছ যদি মানে কাতে কাটে যদিও মানে আমি আৰু ল লগোৱাটোও মানে আমাৰ কাৰণে বেছি ভাল হ'ব আৰ কি
অঁ আমি লগাই দিব লাগে হয়
আমি একটা গাছ যদি কাটে তাৰ জাগাত যদি আমি পাঁচটা দছটা যদি লগাই ন তেনেহলে আমাৰ পৰিৱেশটো সদায় এনেকুৱাই মানে ভাল হৈ থাকিব আৰু কি
ভালদৰে হৈ থাকিব হয় উ
উম কাৰণ কিয়নো আমি জানো যে মানে আমাৰ এই গছ গছনি বিলাকৰ পৰাও যিটো নিকি আমি অক্সিজেন লৈ থাক কো এই অক্সিজেন টো মানে গছ বিলাক পিঅৰিফাই কৰে আ আ আ আৰ আজ যিটো নিকি আমি এৰি দিও কাৰ্বন ডাই অক্সাইড আৰু সেইটো মানে গছবিলাকে লৈ বুলি কেনে মানে আ চাইণ্টিফিক বুলি মানে প্ৰভ কৰিছে আৰু ন মানে চাইণ্টিফিক বু হয়টো প্ৰমাণ কৰিছে আৰু কিন্তু আমিতো একো গমেই নাপাও গছৰ পৰা আহিছে না' কৰ কৰ পৰা আহিছে যিয়ে নহওক কিন্তু চাই চাইটিষ্টে যদি কৈছে যদি আৰু আমি সেইটোঅ মানে হয়েই বুলি ভা ভাবি লৈছোঁ হয় হয় মানি লব লাগিব এনেকুৱা ত যিয়ে নহক সেইকাণে তথা ত যেনেবা আমি সেইকেনে মানে তেওলোকে কৈছে যেতে সেইকেনে যে আমি গছ গছনিৰ ওপৰতো মানে আমি অলপ গুৰুত্ ত দি পেলাই যদি আমাৰ পৰিৱেশটো আমি ভাল কৰি ৰাখো তেনেহ'লে আমাৰ নিজৰ কাৰণে ভাল ন কাৰণ কিয়নো এতিয়া এতিয়া গৰম বতৰ এতিয়া আমি বহুত গৰম আৰু আমি এতিয়া বেছভাগে আমাক গছৰ তলটোহে লাগে নহয় জানো আমি গছৰ গছৰ চায়া বিচাৰো তাতে আমি ভালদৰে তেনেকা মানে বহি পেলাই তাতে ৰেষ্ট কৰিব বিচাৰো আৰু ভালো লাগে গছৰ তলত তেনেকা বহি ভালো লাগে ন তেনেকুৱা আৰু কি ত সেই কাৰণে আমাৰ যেনিবা পৰিৱেশটো যেনিবা আমি নিজৰ নিজৰ আ আমি বেলেগত কৰিব নোৱাৰো যদি নিজৰ এৰিয়া নিজৰ অঞ্চলখিনি যেনেকৈ যে চবেই নিজৰ নিজৰ এৰিয়া
এতিয়া মই এইখিনিতে আপোনাক মই এটা প্ৰশ্ন সুধিব বিচাৰিছো- যে মানে আমাৰ যিটো আপুনি কৈ আছে ন' যিটো মানে পৰিৱেশৰ ক্ষেত্ৰত কৈ আছে আপনি আ্ মই মানে যি তো, আজিকালিৰ মানে পৰিৱেশ আৰু আগৰ যিখিনি পৰিৱেশ আছিল আহ্ আগৰ আৰু আজিৰ আজিকালিৰ মানে পৰিৱেশটো মানে তুলনা কৰিলে, আহ্ বহুত মানে ডিফাৰেঞ্চ আছে আৰু। যে তুমি আজিকালিৰ পৰিৱেশটো বহুত বেয়া হ'বলৈ যাই আছে, গ্ল'বেল ৱাৰ্মিং বুলি কয়। আৰু আগৰ যিখিনি মানে পৰিৱেশ আছিল বহুত ঠাণ্ডা আছিল। মানে লাগা সময়ত বৰষুণ লাগা সময়ত মানে ৰ'দ সেইটোহেত পাইছিল আৰু, কিন্তু আজি-কালি মা মানে অ লাগা সময়তো বৰষুণ নাপায় বা লগা সময়তো ৰ'দ নাপায় মানে য'তে ত'তে মানে টাইমটো নিমিলে আৰু আজিকালি, মানে ব তৰ যিটো ছিজন, চিজনটো মানে একদম বদলি গিছি। এইটো ক্ষেত্ৰত মানে আজিকালিৰ যিটো মানে বেয়া হৈ যাব বেয়া হৈ যোৱা মানে যিটো পৰিৱেশ সেইটো যদি আমি ভালদৰে আনিব লাগে আকৌ, এইটো কি কৰিব লাগিব?
অ্ঁ এইটো মানে আকৌ- এইটো যদি আমি আকৌ যদি আগৰ দৰে যদি মানে ভাল কৰিব লাগে ন, মানে বা আগৰ দৰে যদি মানে এইটো মানে আগৰ দিনা বেছি বৰষুণ হয় পাইছিলে যেনিবা এতিয়া কমি গৈছে ন'।
হয়।
অঁ হয় মানে আপুনি যিটো কৈছে সেইটো হয়। কাৰণ আমিও শুনিছো, আগতে তেনেকুৱা কাৰণ কিয়নো আমি যদি ক'বলৈ যাওঁ মানে কি বুলি কয় আগতে যেনিবা ঠিক মানে আগতে মানে গছ-গছনিবিলাকো বহুত বেছিকে আছিলে, কাৰণ গছ-গছনি বিলাক ছিকে আছিলে এতিয়া যিমান খিনি আছে ইয়াত কি আৰু যেনিবা বহু গুণ মানে বেচি আছিলে যাৰ ফলত নেকি যেনিবা এইটো কি বুলি কয় মানে আগত মানে এনেকা বেছি গৰম এনেকা মানে বেছি কিবা তেওঁলোকে মানে অনুভৱ তেওঁলোকে পোৱা নাছিলে আৰু কি, যেতিয়া নেকি আমি এতিয়া মানে গৰম অনুভৱ পাই আছো ন তেওলাকে চাগে মানে কি বুলি কয়- তেনেকুৱা পোৱা নাছিলে আৰু যাৰ ফলত নেকি যাৰ ফলত নেকি মানে কি বুলি কয় এটো- বৰষুণ বিলাকো বেচিকে আছিলে। কিন্তু এতিয়াতো না আমি বৰষুণ বিলাক মানে সময়মতে বিচাৰিলে নাপাওঁ। সময়মতে বিচাৰি নাপাওঁ কেতিয়াবা কেতিয়াবা আহে যেতিয়া মানে আহে একেবাৰে কন্টিনিউ আহি থাকে। যেতিয়া নাহে আৰু একদম খৰাং না বৰষুণ মানে বিচাৰলেও আৰু কি এনে কে মই ভাবো না এই যিবিলাক আমাৰ প্ৰকৃতিৰ না যি বস্তুবিলাক চব নাইকিয়া হৈ গৈছে না' যি মানে গছ-গছনি মানে বেছিকে মানে এইটো আমাৰ বতৰটোৰ আমাৰ গৰম বৰষুণৰ বিষয়ত যদি মানে আমি ক'বলৈ যাওঁ না তেতিয়াহ'লে বিশেষকে এইটো মানে মোৰ, ম ভাবো মই ভাবনাৰনা এই গছ-গছনিবলাক কমি যোৱাৰ কাৰণে মানে এই মানে সমস্যাৰ সন্মুখীন হৈছে বুলি কিনে মই ভাবো আৰু।
হয়, এতিয়া এইখিনিতে আমাৰ আহ আপোনাক মই এটা কথা ক'ব বিচাৰিছোঁ আহ আমাৰ যিখিনি আজিৰ আলোচনা এইখিনিতে বহুত হৈ গ'ল, আহ আপোনাৰ লগত মই কথা পাতি কিনে আলোচনা কৰি কিনে বহুত ভাল লাগিল। আহ আমাৰ সময়ো হৈ গ'ল, যাতে মানে আপোনাক মই পিছতো এইদৰে মানে পাব বুলি আশা কৰিছো, এহ আপোনাৰ পৰা আপোনাৰ পৰা যিখিনি মানে কথা শুনিলো মই বহুত ভাল লাগিল বহুত জানিলো মই নজনা কথাবিলাক মই জানিলো আজি। আপুনি যিখিনি কথা কৈ দিলে মোক, বহুত ভাল লাগিল। এইখিনিতে মই আজিৰ আলোচনাটো শেষ কৰিছো বুলি আপোনাক জনাই দিছো।
দিয়া ঠিক আছে ধন্যবাদ।
ঠিক আছে।